হেল্ল'।
কি কৰিছা?
আছোঁ এনেই ঘৰতে।
অঁহ চাহ তাহ খালা? অঁহ' খবৰ খাতি-
খবৰ খাতি ভালেই বাৰু।
অঁ' মাহঁতৰ ভালেই।
ভালে ভালে ভালে। তোমালোকৰ? ভালে ভালে।
অঁ' ঠিকেই আছে। কলৈকো ওলাই যোৱা নাই নেকি এতিয়া।
নাই নাই যাম বুলি ভাবিছো মানে অলপ পিছতকে অলপ মানে তোমাৰ- এতিয়া কেইটা বাজিছে ছয়টা পোন্ধৰ মানে সাতটা মানত যাম এনেই ওলাই অলপ। সন্ধিয়াকে আ তুমি যোৱা নাই কতো?
নাই যাম এতিয়া।
অঁ'
হেৰি শুনাচোন?
উম' কোৱা।
আঁ মই ভাবিছো বিজনেচ এটা কৰিম বুলি পাৰ্টনাৰশ্বিপ কৰিবা।
অঁ কিবা বিজনেচ আগত কোৱা আৰু কি বিজনেচ কৰিবা?
উম' এয়া ব্ৰইলাৰ ফাৰ্ম।
অঁ অঁ পাটনাৰশ্বিপ হ'ম বাৰু।
অঁ তাতে বেলেগো কৰিব- পাৰিলো হয়, বেলেগ-
বেলেকেও কৰিব পাৰ মানে, মানে চা তোমাৰ কথাটো শুনা আগত।
অঁ'
মানে ব্ৰইলাৰ ফাৰ্মৰ লগত গাহৰি ফাৰ্মো খুলিব পাৰি মে অলপ মানে অলপমান দূৰতকে। উম' তেতিয়া বে- অঁ অঁ পাৰি বাৰু মানে এনে ব্ৰইলাৰ কিমান আনিবা? এতিয়া গৰম দিন না গৰমৰ চিজনৰ মানে বহুত- মৰে না অলপ। মানে ব্ৰইলাৰ বিলাক- ছশ সাতশ মান আনিলে হ'ব নেকি?
অঁ' তেনেকেই আনিব লাগিব।
অঁ মানে প্ৰথমতেনো কম, অঁ প্ৰথমতেনো কম হ'ব লাগে। তাপাছতহে মানে অলপ বেছি নিব লাগে, তেতিয়া চাই ল'ব লাগে। গাহৰি তোমাৰ দছটামান আনিলে হ'ব পোৱালি।
অঁ'
দছ- তাত তোমাৰ হেৰি হ'ব, এটাত যদি পাঁচ হাজাৰকে লয়-
অঁ'
অগ-
এটাতে পাঁচ হাজাৰ ন।
অঁ' মানে বহুত লয় না।
তাকে, -
অঁ'
মানে এনেই এনেই মানে তোমাৰ হেৰি ফাৰ্ম ফাৰ্মখন- খুলিলা নে, বনালা নে?
অ', ফাৰ্মটোতো বনাই থৈ দিয়াই আছে বাৰু।
অ', ভালে যদি বনাইছা মানে তুমি এনেকে কৰিবা চা
অ-অকল গাহৰিটো বনোৱা নাই দেই।
অ', গাহৰিটো বনাই কেনে কনটেক কৰিবা মোক।
অ', তোমালোকৰ জেগা আছে নেকি সিফালে?
আছে বাৰু এনেকে জেগা, আমাৰ মানে ঘৰতে জেগা আছে অলপ।
অ', ঘৰত আছে যদি যে এটা কাম কৰো তোমালোকৰ সখিনি গাহৰিটো উ থৈ দিম নহলে ন।
অ', মানে তোমাৰ চা গাহৰি ফাৰ্ম হলে তুমি পকাৰ বনাব লাগিব, অ',। মানে তোমাৰ গাহৰি ফাৰ্ম হলে মানে অ', মানে তোমাৰ গাহৰিটো হলে মানে এনেকুৱা হব কি কয় উম, মানে গৰালটো তোমাৰ হেৰি উম পকা বনাব লাগিব পকাৰ।
অ', তোমালোকৰ তাত এনেই বনাই থোৱা আছে নেকি?
বনাই থোৱা নাই মানে বনাব লাগিব, এটা ঘৰ আছে খালি প পটা কৰিব লাগে পকা কৰিব লাগে।
অ', অ', তেনে পকাৰ কৰি দিম আৰু।
অ', ৰাতি তাত থাকিব লাগিব আৰু। মই থাকিব পাৰিম বাৰু নাইবা চুৰ কৰি লৈ যাব নহয়। চুৰ আছে নাই ? ব্ৰইলাৰ ৰখিব লাগিব নহবা চুৰ কৰি লৈ যাব।
হে ৰাখি দিব লাগিব মানুহ এটা, মই দিনত চাই দিব পাৰিম আৰু ৰাতিয়ে থাকিব নোৱাৰিম, হা।
অ', ৰাতিটো ক'ত পাৰিবা আৰু তুমি।
উম, সেইটোয়ে আৰু ৰাতি থকা মানুহ বিচাৰি ল'ব লাগিব আৰু।
অ'।
তাকে হেৰিটোতো লাভ হৈছে বাৰু অ'।
থকা মানুহ আছে বাৰু মই কণ্টেক্ট কৰি দিম তোমাক কম, মানে মানুহটো মোক লগ ধৰি সুধিব লাগিব।
অ', অ', সুধি মেলি কবা আৰু।
অ'। গাহৰি ফাৰ্মত থাকিব পাৰো, মানে মোৰ লগৰ এটা কম দুটাই থাকিব পাৰিম।
অ', অ'।
মানে তাকো দৰমহা দিব লাগিব ন।
অ', দৰমাহাটো দিম বাৰু।
অ'।
নিদিলেনো ক'ত হব।
এনে ব্ৰইলাৰটো কোম্পানীৰ ফালৰ পৰা ল'বা নে কি?
কোম্পানীৰ ফালৰ পৰা নলওঁ নেকি।
অ', কোম্পানী ফাল পৰা ললে মানে লছ হ'ব আমাৰ, নিজে পুহিলে মানে ধৰ নিজে মানে বেচিব পাৰিম নবা নিজে আনি দিব পোৱালি আৰু দানাও নিজে আন দিব নাই আমি যদি নিজে কৰো তেতিয়া মানে অলপ পইচা খৰচ হ'ব, তেতিয়া আমাৰ মানে লাভটো বেছি হ'ব আৰু।
অ', সেইটোৱে আমি নিজৰ মজজি-মজজি দি কৰিব পাৰিম, বেচো ক'লেও বেচিব পাৰিম নেবেচো কলেও নেবেচি বেচিব পাৰো আৰু, তাকে ব্ৰইলাৰটো আৰু বেছি দিন নালাগে। পঞ্চল্লিছ দিনমান লাগিব।
অ'।
তেতিয়ালৈ ডাঙৰ হৈ যাব আৰু।
উম, পাৰি বাৰু।
অ'। গাহৰিটো বজাৰ চজাৰ আছে জানো ওচৰত তোমালোকৰ?
আছে আছে বজাৰ আছে।
অ', তেনেকে বিক্ৰী কৰে গাহৰি? অ'। নহ'লে বেলেগ ফাৰ্মৰ পৰা আনিব পাৰিম বাৰু।
অ', বেলেগ ফাৰ্মৰ পৰা আনিব পাৰি বাৰু, তোমাক কনটেক হ'ব লাগিব মানে যোনে বইলাৰ ফাৰ্ম খুলে না তাত মানে তাত কনটেক হ'ব লাগিব।
অ', অ'।
অ', কৰণে হ'লে মানে হেৰি হব আৰু।
কি যাব?
উম।
কোম্পানী পায়
উম, অ', কোম্পানীৰ ফালৰ পৰা ল'ব নে নালাগে মানে।
অ', হেৰি লচ হৈ যাব আমাৰে।
অ', লছ হয় বাৰু বহুত লছ হয় কোম্পানীৰ ফালৰ পৰা।
সেইকাৰণে কোম্পানীৰ ফালৰ পৰা নলওঁ।
উম।
লোৱাকে ডাইৰেক্ট আমি কিনি আনিম নিজে গৈ
উম, মানে কোম্পানীৰ পা ল'লে মানে বহুত লচ হয়।
সেইটোৱেতো কথা, আমি এনেই এনেই কিয় লছ খাওঁ বাৰু ন'।
আৰু সিদে চাব আহি থাকিব মৰিলে মানে আকৌ ক'ব ইমান মৰিছে বুলি। বা নিজে পুঢ়িলেটো কেনেও ক'ব নোৱাৰে।
উম, নিজৰ মৰজিদি কৰিব পাৰিম তেতিয়া আমি।
অ'।
কোম্পানীৰ ফালৰ পৰা নোলোৱাই ভাল আৰু।
অ'।
গাহৰি আছে নেকি সিফালে বিক্ৰী কৰা তেনেকে?
আছে আছে আছে।
অ', আছে যদি কণ্টেক কৰিবা তুমি, অ'। আ, কণ্টেক কৰি জনাবা মোক। মইয়ো চাই আহিমগৈ বাৰু।
উম, উম।
চাই মেলি আহিলে ভাল হ'ব আও।
উম, উম।
এনেই কিমান মান ডাঙৰ হ'ব গাহৰি পোৱালি কেইটা দেখিছা নেকি এনেই?
গাহৰি পোৱালি তোমাৰ অলপ ডাঙৰ ডাঙৰ হব মানে ইমান মানে গাখীৰ খোৱা নহয় ডাঙৰ ডাঙৰ
অ', অ', গাখীৰ খোৱা হ'লে দিগদাৰ হ'ব নহয়। অলপ ডাঙৰ হ'লে ভাল হ'ব অকণমান আৰু।
অ, অ।
গাখীৰ খাই থাকিলে দিগদাৰ হৈ যাব আমাৰে।
উম।
এ দানাও খাব নোখোজিবতো গাখীৰে খাই থাকিব খুজিব আৰু। এনে এটাত কিমান মান লব?
তাত ল'ব চাৰে তিনি হাজাৰ চাৰি হেজাৰ মানে। মানে ডাঙৰ ডাঙৰ লাগিলে সৰু লাগে আৰু চাইকেনে আনিব লাগিব।
অ, অ, তাত ডাঙৰ সৰু চব আছে আৰু।
অ।
অ, হ'ব তেনে কালি মান যাম চাগে ন, চাই আহিমগে? অ ব্ৰইলাৰ কেইটাও খব লাগিব মই খবৰ ল'ব লাগিব।
এ, অ'।
জেগাতো চাই কৰি ল'ম, তাৰপিছত জেগা বনাম।
উম।
ব্ৰইলাৰতো আছে বাৰু এইটোহে অলপ ঢালাই কৰিব লাগিব ন।
অ' মানে গাহৰি হেৰিটো আৰু অলপ হেৰি কৰিব লাগিব মানে, গাহৰিত মানে বেছি কষ্ট আৰু। টো দা দানা বিচ চাৰিব লাগিব, টুহগুৰি আনিব লাগিব, কচু সিজাই দিব লাগিব, বহুত মানে হেৰি আছে। ব্ৰইলাৰ টো কি আৰু তিনি টাইম দানা দিয়ে আৰু হৈ যাব, পানী দিয়ে হৈ গ'ল আৰু সেইটোৱেই।
অঁ।
মানে গাহৰিটো মানে বহুত হেৰি আৰু।
সিহ'তৰো তিনি টাইমে লাগে।
উম।
তেনেকে মিলি কৰি ল'ম আৰু।
তাৰছত আৰু কি বুলি কয়।
থাকাটো বিচাৰিব লাগিব মানুহ ন?
উম উম, মানুহ হৈ যাব বাৰু থাকা।
অ', মানুহ হ'ব হয় যদি ভালেই বাৰু।
উম, খালি আমি ঢালাইটো কৰিব লাগে। টুগুৰি আনি থব লাগিব ঢেৰ।
অ'
কচু আনিব লাগিব। মানে বহুত আৰু হেৰি আনিব লাগিব খুৱাব কাৰণে গাহৰি তিয়া ডাঙৰ হব। হা হা?
আমাৰ কচু আছে কৈছো।
অ', মানে তুমি কি কয় দানা বিচাৰি থ'বা মানে। টুহগুৰি চুগুৰি ক'ৰবত পোৱা যদি কিনি থ'বা।
অ' কিনি থব লাগিব।
উম উম।
এ তোমালোকৰ মিলত বেচে চাগে?
বেচে বেচে ইয়াত বেচে বাৰু, মই ইয়াত কন্টেক কৰিম সুধি চাম। কেজি নহয় টিং চিষ্টেম বেচে।
অ' টিং চিষ্টেম।
টিং এক টিঙত ষাঠি টকা বা সত্তৰ টকা ল'ব।
অ অ তেনে তুমি পালে কবা খবৰ দিবা মোক।
অ' অ' তুমি সুধিবা আকৌ সেইফালে মে'ল চে'ল আছে যদি মিল মিল
অ অলপ বেছিয়ে লাগিব এনেও তিনি মাহ মান দিব লাগিব।
অ' মানে এক বছৰত গাহৰি ডাঙৰ হৈ যাব মানে বেচিব পৰা হৈ যাব।
অ এক বছৰ নালাগে নেকি?
লাগিব, মানে ডাঙৰ হওতে।
অ অ
দিয় তোমাক কালি কণ্ট্ৰেক্ট কৰি আছো মানে মই বিজনেছৰ কথাটো।
অ' হ'ব দিয়া ন।
অ' অ